এ ভাত খাই আছো।
কি কৰি আছ?
ভাত ভাত খাবা। নহয়। ডাইনিং টেবুলত।
হয় নেকি অকলে নেকি।
উ'ম অকলে। উ ', উম।। ঙা ত আছো উ ', উম।। অ',
কি হ'ল মানে বাকী।
নাখাও মই মাছ। তোক বেয়া। মই মাছ নাখাওঁ। বখৰিমাক মেছেজ দি আছে। যে কৰোৱা কৰোৱাা বুলি কে।
নহয় নহয়। এইবোৰ মানে ঘৰৰ। সদস্য বাকীবোৰ।
অ খালে কিতা বাতে।
কেতিয়া বাতে। তোৰহে দেৰি হ'ল মানে ন বা চবৰে চবৰে মানে গাত। ফুুৰ্তি লাগিছে কৰোৱা কৰোৱাটো।
চবৰে গাত বিতি লাগিছে সঁচাই কিন্তু।
চ মো অলপ ফুট। ফুটি লাগিছে মিছা নকওঁ। একদম ভোক লাগিছে আৰে কি হ'ল গম পাইছ। শুনিছ নে নাই মানে মই যে কৈছিলো নহল একচেলি হল। বস্তুটো যে অফাৰ বুলি কৈছিলে হ'ল। তান ঠিকে। আচ্ছা হৈছে আৰু মই। তইযে মোক কৈছিলি এনেকে এইটো নি দিবি মই দিছো। উম বস্তু খিনি দিছো ত বাকী খিনি ধুনীয়াক পুহিছো। মেলিছো দিছো খটম।
উ'ম বহুিয়া।
এ কিন্তু বাহিৰত অলপ ভয়ো লাগে মানে অলপ মানে নিজৰ। ৰুমত। ভিতৰত থাকিলে অলপ ভাল বাহিৰত এইয়াই এইয়াই এনেকুৱাই কিবা কিবি হৈ থাকে নহয়।
গম পাইছো গম পাইছো।
তাত মানে বেলেচ।
অ', কৈ থাক মই ভাত খাই আছো ন।
আহ, ময়ে ক'ম মই কম। ইছান আ', কাষ্টা কষ্ট পাবনি?
উম,
টো কি হৈছে? মই সেইটোৱে আৰু মানে বাহিৰত অলপ সঁচটো ঘমাই ল এতিয়া কি হৈ যায় আৰু মানে তেনেকে মানুহবিলক দেখিও নেদেখা ভাল ধৰিব নোৱাৰি ন। মতিলে মাটতি হয় নাই। তেনে বাকি মই মানেমাৰ অলপ দেৰিকে কৰিছো। কাৰণ মই মানে অলপ কাপোৰ পিন্ধিছো। আপ
তোৰ সজ কোলৈ হৈ গ'ল
উম,
বস্তু আকৌ ল হয় গল।
হয় নকি এতিয়া এতিয়া?
অ', এতি ব', পছে।
মানে মই কাপোৰতটো পিন্ধিছো ধুনীয়াকে কাপোৰ ফটো পিন্ধিছ কাপটো এনে ভইচটো ঠিকে আহি আছে নে?
উম হয়।
মানে ধুনকে কাপোৰতটো পিন্ধিছো কাপোৰতটো পিন্ধাৰ পিছত আহ কি আৰু এয়া ওলাইছো। আহিছে হেম
হৈ য পচাই বাই চোন যাবই হ'লতো। উলাৰ হৈ কিয়?
উম', সেয়াই ৰাস্তাত কথা পাতি-পাতি কৰিব পাৰিলে ভাল আছিল একো নাই আৰু।
আপোনাৰ ৰখি যা একো নহাই দে।
হয়। কিবা হব বুলি কৈছি।
হয়।
হয় কৈছো।
নাই কোৱা।
অ নহয় বুলি কব লাগে ন? বাকী বতাহ ধুনীয়া দি আছে। বতাহ ধুনীয়া দি আছে, মোৰ ভাল লাগিছে মাথাটো। উম কিন্তু অনুমতিত। কিন্তু নিদিয়ে গম পাইছো মই।
উম, সেইটোৱে।
ছো চোলাটো যে মই পিন্ধিছো তাত অলপ দাগ লাগি আছে নেকি? দাগ লাগি আছে। অ একো নহয় আৰু চোলা চাই থাকি লাভ নাই।
টিউচন হে যাবি?
উম মানুহ মানুহ। টো হে মেইন মানে মানেটো
উম-উম-উ চব আইলি বেলেগ কথ থা।
উম এইটো খাই ছেক কৰ। আজিও দেৰি হব জাননে? লাগিছে আৰু। সদায় ওলাওতে ওলাওতে পাঁচটাই বাজে, ঘৰ পাওঁতে পাওঁতে চাৰে সাত।
এ হ'ব যা।
হব একো নাই। মোৰতো হ'বই মোৰতো একো টেনচন নাই। টেনচন নাইকিয়া ঘৰত পুহিব লগা হাঁহ ন ইমান দেৰি কিয়? ইমান দেৰিকে হ'ল বুলি সোধে। মানে ঘৰৰ মতে মানুহৰ মতে মানে চাৰিটা পাঁচটা টো মানে ছেম মানে একেই টাইমটো আৰু।
উ-উ-উ-উ। বাপৰে
একেই মানে টাইমটো সেইটোৱে আৰু। চাৰিটা বা চা-চাৰিট এতিয়া আৰু পাঁচটা একেই যেন লাগে ন? সন্ধিয়া সন্ধিয়া টাইম। মানে পাঁচটাত গ'লেও কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে কি অ চাৰিটাতহে গৈ। অ আন্ধা নহয়। এ আজিকালিতো ছতালেকে আন্ধা নহয়।
গৰম দিন না।
উম ঠাণ্ডা দিনত ভাল, ভাল আৰু গৰম দিন ঠিকেই এই আন্ধাৰ পোহৰ হোৱাৰ লগত মোৰ একো মানে আপত্তি নাই।
হয় হয়।
তই টো এই গৰম কেইদিনতে একদম সহ্য নহয় গৰমটো দি আ যে
সেইটো ত এতিয়া দিয়ে আছে।
দি আছে সেইটোহে মোৰ আপত্তি আৰু আমাৰ ইয়াত টো আৰু ভাল বেলেগ বেলেগ জেগাত টো আৰু বেছি গৰম মানে।
উম-উম-উম-উম নাবাঢ়ো।
উম। আমাৰ ইয়াততো অলপ ঠিকেই। আমাৰ ইয়াততো ঠাণ্ডা দিনতো ভাল মানে। আমাৰ মানে গোটেই ৰাজ্যৰ কথা কৈছো আৰু ঠাণ্ডা দিনত। বেলেগ ৰাজ্যত ঠাণ্ডা দিনত একদম ধুনীয়াকে একদম বৰফ চৰফ পৰিলে বহুত অশান্তি হয় ন মানুহৰ। বাহিৰৰ পৰা
উম মোৰ নহয়। মোৰ দেখাই - দেখি ভাল লাগে থাক অ অৱশ্যে থাকি পোৱা নাই দে
এয়া থাকি পালে গ - গম পালিহেঁতেন। অশান্তি হয় মানুহৰ। মানুহে ক'বাত যাব পাৰে। হয়নে নহয়? এই ঘৰৰ বাহিৰৰ এইখিনি কৰিব লাগে এই ইমান মান মোটা মোটা হেৰি চাফা কৰোতে মানুহৰ বহুত
উম।
ধুনীয়া বতাহ মাৰি আছে কিন্তু, এনেই মই বেয়া নাপাও মানে আমাৰ ৰাজ্যখনৰ বতৰ বত অৱস্থাত
ঐ ঢেৰেকণি মাৰিছে।
উম। ঢেৰেকণি মাৰিছে। শুনিছোঁ।
বৰষুণ আহিব ছাগে?
অ' বৰষুণ আহিব ছাগে। বৰষুণ নাহিলে তো দিগদাৰ হৈ যাব। উম। ছাতি লৈ যাম।
লৈ যাবি।
আমাৰ ক্ৰিয়াকৰমটো সমাপ্ত হোৱাৰ পিছত ধুনীয়াকে, সোমাই পেলাই ছাতিটো লৈ যাব লাগে। ছাতিটো লৈ
এ হ'ব দে একো নহয়। বেগ এখন লৈ এনেওটো সৰু বেগ এখন আছে চোন।
অ সেইটোটো আছে কিন্তু সৰু বেগটো কঢ়িয়াবলেও অলপ দিগদাৰ আমাৰ মানে লৰাবিলাকৰ কেনেকুৱা আৰু আমি মানে হাতত নহয়। সৰুৱেই। সৰু এটা আছে, ডাঙৰ এটাও আছে। এই বুঢ়া মানুহ বিলাকৰ যে লয় তেনেকুৱা ছে আৰু সৰু এটাও অ' অ'। ব্ৰাহ্মণৰ লৰাটো কিন্তু ভাল লাগে। একদম মানে াই তেনে কাৰণে ভাল লাগে
এ এটা ম ডাঙৰ
উম ডাঙৰ এইটো আছে উম মছ
বহুত বেয়া পাওঁ মাছ চাছ
বাকী ঘৰৰ মানহ একো নকয় ন যোৱাকালি মানে মেইন মানে কথাটো কি হৈছে ল'ৰা ছোৱালী মানে মই অলপ এনেকে তেনেকে মোৰ অ ধুনীয়াকে মানে মই মানে মোৰ যোনটো মই ৰুমত থাকো ন সেইটো এনেকে মানে বন্ধ কৰি দিছো বন্ধ কৰি পেলাই মানে এনেকে অলপ ডিষ্টাৰ্ব নকৰাটো ভাল মানে তেতিয়া মানে অলপ শুজিছো আৰু দচ্ৰাই কি কৰিব মই কৈছিলো ন।
উম তেনেহলে ভাল ঠিকে আছে ইতাতো চব আকৌ সেইদি বিদা নাই
অ এতিয়া ঠিকে আছে
খালি অ নম কালি অ ইহঁতৰ লগত যাবও আছে অ কালি মই মুভি চাব যাম।
কোনখন?
এই অপচেচন বিকে এখন আছে।
অ শুনিছো শুনিছো উ মুগী বুলি কওঁতে মনত পৰিল আজি মই এখন মুগী চাইছো মোৰ চকু ফুল খাই গৈছে। মানে একদম উ মই আঠাখন এটা কাৰণে ভাবি আছো মানে মুভিখনৰ বিষয়ে এতিয়াও মোৰ মানে একদম কয় নহয় তাৰ মানে ঘা লগাই দিয়ে মুৰ্গীখন চোৱাৰ পিছত মানে মই ইমান উৎসাহ নিদো চাবলৈ ক বিকজ ম মানে তাত মানে হেৰি আছে এইটো কি বুলি কয় অলপ
অহা নাই নেকি এতিয়ালৈ অ আচ্ছা গম পাইছো দে অলপ বেয়া না না
অম
অ মভি ম নাম ক'ব পাৰ অ
অ মখনৰ নামটো মানে বান্দাৰ এই হেৰি নতুনকৈ আহিছে ভাল ফোনখন
অ অসমীয়া নহয় মানে বেলেগ হয়।
নহয় হিন্দী হিন্দী।
অ হিন্দী ইয়াত। আচ্ছা বুজিছো।
ভাল চামেই একদম ভাল লাগে। মই মানে বেছি একো ক'বলৈ নিবিচাৰো। বাছ মই এটাই কথা কবলৈ বিচাৰো কি যদি অলব সোনকালে নহয় নহয় ধেই তেনেকুৱা নহয় অ অলপ মানে
চিন বিলাক আছে যে সেইটো কথা কৈ আছো।
এনেকুৱা মাৰা মাৰি চিনমা মানে অলপ কি বোলে অলপ খেচৰা চিন মানে। খেচেৰা অকলে অকলে অলপ। মানে লেতেৰা লগাচিন আৰু। একো নহয় অলপ।
গা চা হহুৱাই যাব চাগে।
অ। মোৰতো একো নহয় মই বহুত চাইছো ন মই মই মই বহুত চাইছো এনেকুৱা।
এ এখন আছিলে ন তই যে কৈছিলি এনিমে এখন আছিলে ছোৱালী তোৰ এক্ট্ৰেছ আছিলে।
অ এই সেইখনতো এতিয়াও মনত আছে নয় ৰাতি দুটাত চাইছিলো উম গানতো মোৰ মনে মোৰ মনত আছে।
নালাগে। বাদ দে আয়া ভাত চাত খোৱা হৈ গ'ল।
অ আছিল।
এতিয়া পুৰা আৰামত বিছনাত।
আ আৰু এখন আাছিল। হয় এইকাৰখনত। আৰু এখন আছিল ফিল্ম সেইখনৰ নামো নকওঁ এই এইটো মানে কি মানে কবলৈ গলে এই যোনটো মই এতি ফিল্মখন কলো ন এখন। এখন। তই যদি বিচাৰো মোৰ তাত আছেই এতিয়াও বস্তুটো মানে ফাইলটো। লাগে যদি মই দি।
এ ৰ মই অকল একো চাব পাৰা টাইমে ওলোৱা ওলাব পৰা নাই।
অ বেছি লাম্বা নহয় দুঘন্টা কিমান বিচ মিনিট।
বেছি নহয়।
উম। মোৰ কাৰণে নহয় দেই মই তিনি ঘণ্টাৰো চাই পাইছো, চাৰি ঘণ্টাও চাই পাইছো।
তিনি ঘণ্টা
উম। তেতিয়া তিনি চাৰি ঘন্টা চোৱা যায় তেতিয়া হ'লে দুঘন্টাটো সৰু সৰু লাগে।
অ তো শুন না কালি কালি কালি মই তাই আৰু তাই যাম আৰু। মানে তই গম পাও দে কোন কোন আমি তিনিটা। উম। যাম। আছে টাইম। এই আমি যত গৈছিলো তাতে যাম। আমি এখন যে চাব গৈছিলো, সেইখনতে যাম। টাইম আছে চাৰে চাৰিটাত। ত' এতিয়াৰ তাই মাকে এতিয়া অকমান সন্দেহহে কৰব্‌। যদি চাৰে চাৰিটাত কাৰণ আমাৰ টিউচন টোতো পাঁচটাত থাকে। চাৰে ছয়টাত কিয় যাই আছা টাইমটোয়ে যে চাৰে চাৰিটাত আছে।
চাৰে চাৰিটাত হলে আৰু সোনকালে যাব লাগিব চাৰিটা মানতে যাব লাগিব।
অ চাৰিটা বা এ থ্ৰী তিনিটা তিনটা আছোঁ ন ছোৱালীয়ে থাকোঁ।
একো নহয় মই চামহে মই অকল চাম। দূৰত ধুনীয়াকে ব
অ তহঁতে আনকনফৰ্টেবল ফিল হব পাৰে নেকি কিয়ে বা?
নাই নাই নাই মোৰ তেনেকুৱা ফিল নহয় আৰে মই অকল চাবলেহে যাম মোৰ মানে প্ৰেমটো বহুত ফিল্মৰ প্ৰতি। সেইকাৰণে মোক দেখাই দিলে হ'লে মই এনেও চাম বুলি ভাবিছোৱে মই চাম বুলি ভাবি মই লাগিলে ডাউনলোড কৰি চাই লম। কিন্তু
ইয়াতে এইটো এই ওৱান চেভেনটি নে ওৱান এইটটি কিবা লৈ আছে।
হ'ব।
উম। মই
নাই নাই মানে আছে মোটা খচ ত ন মে নাই এতিয়াতো মই ৰিচাৰটো লাগিব ন
অ